শুনিছা নে?
শুনিছো - শুনিছো কোৱা কি খবৰ।
খবৰ খাতি ভালে আৰু তোৰ।
এহ মোৰো ভালেই ভাল বুলিও নকও বেয়া বুলিও নক ও, বাৰু আচলতে মোৰ চব ফালে চলি আছে মোৰ ভাল। বেয়া চব ফালে জানোই চাগে আৰু মোৰ ভাল বেয়া কাহিনীবোৰ।
গম পাইছো বাৰু এনে ক'ত আছ।
মই আছো ঘৰতে আছো মানে ঘৰতে আছো কি হ'ল মই কালি লখিমপুৰ গৈছিলো। বিশেষ কাম এটাত। লখিমপুৰত মোৰ কাম এটা আছিলে তাৰপিছত অহ এনেই মোৰ মানে নহয় নহয় বহুত কাম আছিলে মানে যদিও মানে ভাবিছিলো সেইফালে কোনবা ফালে এপাক ফুৰিবও যাম কিবা কাম অলপো আছে মানে যাবলে নহ'লে বাত তাত গ'লো হেৰি মোৰ পৰীক্ষা এটা আছিলে পৰীক্ষাটো দিলো আৰু বাহিৰে বাহিৰে আহি পেলাই
অহ
ঘৰ পাইছোহি তেখেতৰ হেৰি নহয় খোৱা বোৱা কৰিলি নাই
খোৱা বোৱা কৰিলো এই ভাত খালো এই মাংস আনিছিলো
অহ অহ আমাৰ এই দাদা এজনৰ লগত গ'লো দাদা জন তোৰ মানে কি হ'ল আৰু এটা কথা সেইটোও হ'ল যাম বুলি যদিও মানে ভাবি আছিলো অকণমান সেই ফালকে ওলাই মোৰো সেয়া পৰীক্ষা আছিলে পৰীক্ষা সেয়া সময় হ'লেই বহুত সময় মোৰ পৰীক্ষাৰ কাৰণে মো যিমান যি হ'লেও অলপ আগত গৈ পেলাই তাত থাকিবগে লগা হৈছে পৰীক্ষা হলত আৰু তাৰ পিছতো অলপমান মানে টাইম তেনেকে গুচি যায় ন সময় যাম বুলি ভাবিছিলো কিন্তু আকৌ এই দাদা জনৰ ঘৰলৈ আহিব লগা হ'ল ঘৰলে আহি আকৌ কোনোবা ফালে বোলে কিবা কাম আছিলে
অহ পৰীক্ষা কেনেকুৱা হ'ল
পৰীক্ষা ভাল হৈছে মানে তোৰ মোৰ আচলতে ভাল হৈছে ভাল হৈছে আচলতে ভাল হৈছে বুলিও মই নকওঁ বাৰু কিন্তু মানে দিছো আৰু পৰীক্ষা কৰিলো কৰিলো কৰাতটো চব কৰিছো এ এটা এ কৰিছো কৰিছো এটা কৰা নহ'ল এটা কৰা নহ'ল মানে সেইটো হেৰি মোৰ অলপমান কোনোবা খিনিত এইটো হয় নে নহয় হয় নে নহয় তেনেকুৱা হৈ আছিলে আৰু তাত মানে অকমান আহ যিটো নম্বৰ দিয়ে ন নম্বৰটোত বিয়োগ হৈ যায় যে বিয়োগাত্মক নম্বৰ থকাত সেই কাৰণে মই বৰ মানে মোৰ কৰিব ইচ্ছা নগ'ল আৰু বোলো এইটো এনেই নম্বৰ এটা আকৌ যোৱাতকে মই নকৰাটো বেছি ভাল
অহ অ তই হেৰি কিবা শিক্ষা স্নাতকৰ হেৰি পৰীক্ষা কেতিয়া পৰিছে তোৰ
তাৰিখটো
শিক্ষা স্নাতকৰ মোৰ পৰীক্ষা পৰিছিলে তোৰ চাৰি জুলাই তাৰিখে কিন্তু মোৰ মানে কি হ'ল মই আগত তে দেখাই আছিলে কিন্তু তাৰ অসমৰ তাৰিখটো মোৰ আগতে তেই দেখুৱাই আছিলে সেইদিনা আকৌ কি আকৌ এডমিতখন ওলালে তাত আকৌ মোৰ বেলেগকে দেখালে
অহ, নহয় মানে তোৰ হেৰি ক'ত পৰিছে আমাৰ ইয়াতো হ'ব মানে তোৰ এই জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠা খনত ইয়াতো পৰিছে মানে কিছুমানৰ
তোৰ কোন এহ বিদ্যা এই কি মহাবিদ্যালয় পৰিছে
মোৰ এই হেৰি ফালে পৰিছে তোৰ এইখন কিবা কেন্দ্ৰীয় মহাবিদ্যালয় নে কিবা তেনেকুৱা এখন আছিলে ইমান চিনিও নাপাও যে তাৰ কত পৰিছে কি কথা অ কত আছে কি কথা নাজানো বাৰু সেইকাৰণে অ সেই তা তাত মই যাব লাগিব
মানচিত্ৰ ব্যৱহাৰ কৰিবি আৰু তাতে চাবি আও খালি অকমান সোনকালে আহিবি মানে যোৱাবাৰ যোৱাবাৰ যে আমি দিছ মই দিছো মানে তাৰ পা যোৱাবাৰ বহুত সমস্যা হৈছে তোৰ মানে এইবাৰ এই হেৰি এই খিনি এইিবোৰ হেৰিছে চাই যে এইবোৰ আধাৰ কাৰ্ড কিবা কিবি চাইছে যে তাৰপিছত মানে দুট মানৰ চালে দুটামানৰ নাচালে টো লাগিলটো লাগিলেই ইফালে ইমান মানে টিকা‌ ফটা ৰ'দ দিছে তাৰ পিছতে টো দুট মানৰ মানে হেৰি তাত চাবলে নহলে ত সেইটো তোৰ কাৰণে গোটেইখিনিকে আমাৰ ৰখাই থৈ দিছে ন আমিতো তোৰ মানে পৰীক্ষা এ গৃহত সোমাবলে লাগে এ এঘাৰ বাজি পাঁচ মিনিটত আমি পৰীক্ষাাগৃহত পাইছোগে আহ এঘাৰ বাজি আহ পঁচিশ মিনিট মান হৈছে চাগে কিন্তু আকৌ বহীতো তোৰ এক বজাতে লৈছে অ
পৰীক্ষাবোৰৰ কাৰ অ কথা এটা শুনচোন এই পৰীক্ষাবোৰৰ কাৰণে যে মই এতিয়া কিছুমান বস্তু তোৰ চাইছো তোৰ ধৰি ল আহ সাধাৰণ জ্ঞানৰ কিছুমান চাইছো ইংৰাজী কিছুমান চাইছো ইংৰাজী ব্যয়াকৰণৰ চাইছো আৰু এনেকুৱা পাঠ ভিত্তিক কিবা কিবি তেনেকুৱা ধৰণৰ বস্তু বোৰ চাইছো আকৌ তো ধৰি ল এনেকুৱা কিছুমান অ এইবোৰ অংক কিছুমান যে থাকে অংকও চাব লগা হৈছে আৰু ৰিজনিং থাকে ৰিজনিং চাব লগা হৈছে এইবোৰ চাইছো
ওপৰত পৰিৱেশৰ ওপৰত চাবি মানে তোৰ এই ভৌগোলিক বুৰঞ্জী অ
মই পৰিৱেশৰ ওপৰত চাইছিলো পৰিৱেশৰ ওপৰত মানে মই শ তোৰ এটা কোনোবাখিনিত অলপ মানে ডাউ আছো কোনটো চ মানে তোৰ ধৰিলে এতিয়া যি এতিয়া পৰিবেশ হৈ আছে সেইটোৰ ওপৰত ছাম নে ভিতৰৰ পৰিৱেশ
অ ন অতীতৰ খিনিও চাবি মানে তোৰ ব বুৰঞ্জী খিনিিতো চাবিয়েই ব্জ যিখিনি চাবি এইফালে ৰাজনীতি বিভাগৰ সেইখিনি চাবি তাৰ লগতে তটো অসমত এতিয়া মানে যিখিনি ধৰ হেৰি মানে কিবা কিবি হৈ আছে সেইবিলাক মানে
অ মোক অ বুৰ বুৰঞ্জিতো বুৰঞ্জিতটো চোৱা হৈছে আৰু বুৰঞ্জিত মই প্ৰায় বুজি লৈছো আৰু কিন্তু মোৰ এই অ মোৰ আৰু সমাজত মোৰ হৈছেগে‌ দেই
অ অ সমাজত্বৰ পৰা আহে আৰু তোৰ এ ইংৰাজীৰ আহে ব্যাক কৰা নাহে
অ সেই ইংৰাজী ব্যাকৰণো মোৰ প্ৰায় পঢ়া হৈ গৈছে কিন্তু মই একেবাৰে পঢ়িবলৈ
মানে বিশেষণ পদ বিশ অ আহে মানে কিছুমান তোৰ বাক্য দিদি দিব‌ দি পেলাই এইটো কি পদ হয় বিশেষন বিশেষ্য‌ সৰ্বনাম তেনেকুৱা কিছুমান আহে মানে কাল তেনেকুৱা আহে সেইখিনি চাবি মানে
পঢ়া নাছিলো আকৌ অসমীয়া মানে কি হব কেনেকুৱা কি আহিব মই মই ভবাই নাই ন
বহুত এক নম্বৰ এটাও বহুত ন
অ সেই এক নম্বৰটোৱে কিমান ইয়াত গুৰুত্ব গুৰুত্ব আছে ন এক নম্বৰৰ আৰু পৰীক্ষা বুলি ক'লে মই সদায় সেইটো বস্তু মন কৰো যে চাহ এটা এক নম্বৰে হওক বিশ নম্বৰে হওক ত্ৰিশ নম্বৰে হওক
বহুত বেেল
বৰ গুৰুত্ব আছে আৰু এইটো এইটো গুৰুত্বটো চাব লাগে মানে এইটো
বহুত মানে তোৰ মানে মানুহৰ তোৰ হে ওপৰলৈ যোৱা তল যোৱা সেই এক নম্বৰটোোৱে নিৰ্ধাৰণ কৰি দিয়ে মই সেইটো কাৰণে কৈছো মানে আৰু গোটেই খিনি চাই যা অহা নহাতটো পিছৰ কথা। মানে গোটেই পৰিৱেশ অধ্যনৰ পৰা ধৰি লৈ তোৰ। ফালে ভৌগোলিক অ' আৰু তই এ দশম শ্ৰেণী দশম নৱমৰ চাবি।
দুই এটামান বস্তু চাইছো।
এ নহয় হেৰিয়ত চোৱাতকে তই হেৰি কিতাপ চা। কিতাপৰ তই দশম আৰু নৱমৰ চ কাৰণ শিক্ষা চাতক ন। শিক্ষা স্থাতকৰ কাৰণ তটো অকমান ডাঙৰ
অ-অ, মই-মই-মই, নৱম দশমটো বাৰ চাইছো মই মানে কি ভাবিছিলো। আৰু আগৰ পৰা যিমান বোৰ মই দেখিছিলো নহয় প্ৰশ্ন কাকত। বোৰ হওক বা এনেকুৱা ধৰণৰ যিবোৰ আহ পৰীক্ষা হওক এই পৰীক্ষাবোৰত, দশম শ্ৰেণী আহে কিন্তু অষ্টমৰ পৰা আহে ন অষ্ট। নম দসম এইেই বেছি আছে বাৰু ইলেভেন টুৱেলভৰ আহে কিন্তু তোৰ এই অষ্টমৰ পৰা বেছি আহে।
এই দশমৰ মানে এই দশমৰ তোৰ এই এইখন হেৰি উম ৰাজনীতিৰ যিখন মানে সমাজ বিজ্ঞানৰ হয়। ত' সেই-সেইখন মানে সেইখন, খনৰ পৰা তোৰ আহে এই সংবিধানৰ কথা আহিব। অ' খচৰা কমিটিৰ হেৰি কোন আছিলে প্ৰথম জন অধ্যক্ষ। তাৰপা সংবিধানখন প্ৰথম কোনে স্বাক্ষৰ কৰিছিল কিমান চনত প্ৰণয়ন কৰা হৈছিল। এনেকে মানে বহুত খিনি আহিছে মোৰ কি হ'ল মই ইমান পঢ়া নাছিলো মই ভণ্টিক মানে দুটামান পঢ়াই দিছিলো পাঠ। সেইখিনিয়ে মোৰ মনত ৰৈ গ'ল তাৰ পাছত আকৌ বুৰঞ্জী খনৰ একদম প্ৰথম পাতটোৰ মানে হেৰি অ তটো মহাত্মা গান্ধীৰ ওপৰত আহিছিলে। তেওঁ দাণ্ডি যাত্ৰা আন্দোলন তাৰ পিছত, ভাৰত্যাগ আন্দোলন আকৌ তোৰ এই স্বদেশী আন্দোলনৰ ওপৰত আহিছিলে বহুত কেইটা অ' কি কি মানে জাতীয় শিল্প কি-কি হেৰি কৰিছিল অ', ক?
মই এই হেৰি যে এ আমাৰ ইয়াৰ যিমানখিনি তোৰ অ' অষ্টম আৰু নৱমৰ দশম চোৱা নাই হা। এতিয়ালৈকে আৰু এইখিনি মানে আমাৰ দশমৰ ইমান ল'ৰা ছোৱালীও নাই অষ্টম আৰু নৱমবৰ্ষ চা-চ-চা মানে হেৰিত। ত চাইছো নহয়-নহয়-নহয় মইত বেলেগ এটা কথাই কবুজিছো এই আমাৰ এই অষ্টমমান মই আমাৰ এই গাওখননত আৰু আমাৰ ওচ পাজৰে যিমান খিনি ল'ৰা ছোৱালী আছিলে। সেই ছোৱালী খিনি ল'ৰা ছোৱালী খিনিক মই ঘৰৰতলৈকে এনেকে আমাৰ এই ঘৰৰ আগফালৰ ৰুম। যে সেই ৰুমটোতে মাতি মেলি স গোটেই ল'ৰা ছোৱালী লৰা-ছোৱালী খিনিক ৰুমটোলৈ মাতি মেলি সিহঁতক অলপ পঢ়ুৱাই আছো মানে। অ' সেই পঢ়ুৱাই আছো মানে মই কোন-কোনটো সময় গম পোৱা নাই এতিয়া যেতিয়া সিহঁত স্কুলৰ পৰা আহি পে মই সিহত স্কুলৰ পৰা অহালৈকে। মই মোৰ নিজৰোতো পঢ়িয়ে আছো।
অহ,
থাকিব লগা হৈছে কিন্তু সিহঁত যেতিয়া আহি পায় আহিব পিছত সিহঁত এনে ঘূৰি ফুৰে এনেই গোটেইখন ঘূৰে। ময়ো সেই মানে যিমান যি আমনি লাগে ন নিজৰে অকলে-অকলে পঢ়িম। এতিয়া সিহঁত অহাৰ লগে লগে সিহঁতক পঢ়াই আছো সিহঁতেও কিবা এটা কৰিছে।
অ' হৈ গল সেইটো মই তোক মই কৈছো নিজে চাবি মানে তোৰ। এনেকুৱা এটা অ' মনত থাকি যাব মানে এইটো আৰু তই চাবিচোন কিবা এটা বস্তু তই যেতিয়া মুখস্থ বি য়া কৰিবি, সেই মুখস্থ বিদ্যাটোতকে তই যেতিয়া বুজি ল'বি সেই বস্তুতটো মানে বেছি দিনলৈ মানে মনত থাকি যায়। সেইটো বস্তু বহুত বেলেগ।
ন সেইটো বেছি দিনলে মনত থাকে অ, অ, বহুত দিন মনত থাকে আৰু বস্তুতটো বুজিবলে
তই গণিতত অকণমান কেঁচা নহয়। অ' কৰি-কৰি চা দেই, এইবোৰ শতাংশ চা।
অ সেইবোৰ চাইছো-চাইছো। সেইটোয়ে মোক অলপমান-অলপমান মই একেইদিন তাকে শিকি আছো। এই ওচৰে দাদা এজনৰ, সি আকৌ হেৰি কৰা নাটক কৰা এ
অ
সি গ সি মানে গণিতৰে স্নাতক, সি মোক তাকে বুজাই আছে। এতিয়া এইবোৰ শতাংশ উলিওৱা, দূৰত্ব উলিওৱা, এইবোৰ মানে গণিতৰ যিমান খিনি আছে বুজাই আছে আৰু, মানে মই বাকী ইংৰাজীতো মোৰ হৈয়ে আছে।
আহ।
অ সূত্ৰবিলাকো চাব লাগিব, ইংৰাজী হৈয়ে আছে, সেইফালে অসমীয়াটো অসমীয়া ত ব্যয়াকৰণ আহিব বুলি ত এতিয়া ক'লতহে মই গম পাইছো বাৰু, অসমীয়া ব্যয়াকৰণ মই এনেকে চোৱা হোৱাই নাছি
এ প এ সেইবিলাক বাৰু দই এনে জনা হয়ে তোক পদবিলাক ধৰ, কোনটো পদত কি হয়, এতিয়া নাম বুজোৱা পদ, বিশেষ্য
সেইখিনি মোৰ জনা আছে, যিবোৰ প্ৰথমেই জানিব লাগে সেইখিনি মোৰ জনা আছে বাৰু।
ইমানো মানে বেৰি নহয়, অ সেইটো কাৰণে।
এ একো নহয় ভাল হব, মুঠতে গোটেইখিনি একদম সম্পূৰ্ণকে কৰি আহিবি।
কৰি অহাৰ পিছত আৰু একো মানে চিন্তা কৰিব লগা নাথাকে নিজৰ কষ্টটো মুঠতে কৰা, একো নহয় ভাল হ'ব দে শুভেচ্ছা থাক
তাকে কি হয় নাজানো আৰু মই তোক খবৰ দিম দে। বাৰু ধন্যবাদ মই তোক খবৰ-খাতি দিম আৰু কি হয়।
অ কবি-কবি আৰু এই দশম শ্ৰেণীত অ প দেই।
গুটা
হব। উম, উম, উম, উম, উম, হ'ব।